হেল্ল' হয় অ আপুনি কি কৰি আছে। মোৰ খবৰ ভাল আপোনাৰ।
মোৰো ভাল আছে দিয়া।
হয় আপুনি কি কৰি আছে এতিয়া।
মই তেতিয়া অলপ বহি আছিলো আপুনিহ
অ', মইও বহি আছোঁ।
অ', আপোনাৰ পৰিয়ালবৰ্গত চব খবৰ ভালনে? তোৰ মা বাবা আনতে চব ঠিক আছে নে।
ঠিকে আছে আৰু আপোনাৰ।
মোৰো ঠিক আছে দিয়ক।
হয় এতিয়া আমি কথা পাতিম ফুৰিবলৈ যোৱা। অ', আপুনি ফুৰিবলৈ ভাল পায়নে।
হয় হয় ভাল পাওঁ, আপুনি?
ময়ো ভাল পাওঁ। আপু আপুনি ক'ত ক'ত ফুৰিবলৈ গৈ পাইছা?
এতিয়া লগতো আপোনাৰ নগাঁও গৈছোঁ গুৱাহাটী গৈছোঁ।
হয় কি, কি চালে কি, কি দেখা পালে।
নগাঁও তো গৈছোঁ ত জুবিন ক্ষেত্ৰ এটা বনাইছে নগাঁও জুবিনদাৰ
হয়, হয়।
এইটো চালো সেইটো চাই কে বহুত ভাল লাগিলে। জুবিনৰ স্মৃতি বিলাক তাতে আছে।
হয়।
ক'ত ক'ত কি গান গাইছিল নাই গোৱা তাৰ পিছত তাৰ ষ্টেচু ষ্টেচু আছে তাতে মূৰ্তি বনাইছে জুবিনৰ।
হয়, হয় আপুনি জুবিনৰ, জুবিনৰ বিষয়ে অলপ ক'ব পাৰিব নেকি যি জানে আপুনি।
জীৱনৰ বিষয়ে কি ক'ম যিমান কমি মানে মানে যিমান মানে কম সিমানেই মানে কম আৰু যিমান বেছি ক'ব লগগীয়া হ'ব সিমানেই কম। কাৰণ জুবিন এটা এনেকুৱা এটা শিল্পী এনেককা এটা আৰ্টিষ্ট এনেকা এটা নায়ক এনেকা এটা গায়ক তেওঁক মানে পাহৰিব যোৱা ন মানে যাব নোৱাৰা হ'ব আৰু। জুবিনৰ বিষয়ে কি ক'ম তে বহুত ধুনীয়া, ধুনীয়া বহুত মানে মিঠা মিঠা গীত আমাক দিছে যিটো আমি এতিয়াও শুনো। আৰু আগলৈ ভৱিষ্যতে আমি শুনি গৈ থাকিম তেওঁ বহুত ধৰণৰ গীত গাইছে। এটা ভাষাতেনে অসমীয়া বড়ো নেপালী হিন্দী। আৰু কিবাৰ ভাষাত গীত গাইছে তেওঁ আদিবাসী
হয়।
তেওঁৰ গীত গীত বিলাক বিৰাট সুমথিৰা বিৰাট মিঠা শুনিবলৈ বহুত ভাল লাগে।
হয়, হয়।
সেইটো আৰু যে যাওঁতে জীৱনৰ ক্ষেত্ৰ চালোঁ। আকৌ এটা দুটা পাৰ্কত গলোঁ তাতে। মাৰাৰ পাৰ্ক বুলি আছে সেইটো দু নগাঁৱত গ'লো পাৰ্কত গৈছো পাৰ্কত ফুৰিছোঁ।
ভাল লাগিছে আৰু নগাঁও জেগা গছ গছনি আছে।
হয়।
আপুনি ক'বাত গৈছেনে বাৰু ফুৰিব।
মইয়ো গৈছিলো মই মেঘালয় এইফালে শ্বিলঙত গৈছিলোঁ। আৰু
অ তাতে কি কি চালে কি কি অভিজ্ঞতা কৰিলে আপুনি?
তাতেতো শ্বিলঙত অ বহুত ভাল জাগা মানে মই ফাৰ্ষ্টত তে উমিয়াম লেক চালো, তাতে ব'টিং কৰিলোঁ অ আৰু তাৰ মানে পাহাৰৰ ওপৰৰ পৰা যোনটো অমিয়াম লেক সেই ওপৰৰ পৰা তে মানে বহুত ধুনীয়া দেখা পায় মানে কেইবাটো লেকটো আৰু তাৰ পিছত গৈ- ছো মই শ্বিলঙত পুলিচ বজাৰ চাইছোঁ আৰু এটা আছে উম আ লেগ আছে তাতে ৱাৰ্চ লেগ বুলি কোৱা এটা জেগা আছে তাতে পাৰ্ক নিচিনা তাতেও বহুত ধুনীয়া জাগা তাতে মানুহবিলাক বহুত ফুৰিলৈ আহে তাতে ফটো উঠিব, ৰিলচ বনাব আহে। আৰু এটা জেগা দেখা পাইছোঁ এলিফেন্ছ বুলি কোৱা এলিফেন্ছ ফলচ তাতেও বহুত ধুনীয়া জেগা পাহাৰৰ পৰা পানীৰ তললৈ আহে আৰু এটা বল শ্বিলং পিক বুলি কোৱা জেগা তাতেও গৈছিলোঁ। বহুত ধুনীয়া সেই শ্বিলং পিকৰ ওপৰৰ পৰা মানে পুৰা শ্বিলংটো দেখা পায়।
হয় হয় উম
আৰু এটা গৈছো থংকাৰাং পাৰ্ক বুলি কোৱা এই পাৰ্কৰ ওপৰৰ পৰা মানে পুৰা বাংলাদেশটো দেখা পায় আৰু
হয়
বহুত ধুনীয়া জেগা।
হয়
আৰু এটা চাইছোঁ মাউচিমাই কেব বুলি কোৱা এটা জেগা য'ত মানে কেব মানে আ মানে পাহাৰৰ তলত মানে কি কয় সুুৰংগো আছে মানে তাতে বহুত প্ৰকৃতিৰ বনোৱা সেয়ে বেলেগ বেলেগ মানে বহুত তাতে ভাল জেগা মানে এইটো
হয় শুনি কেনেতো বহুত ভাল লাগিছে মোকো চাবৰ কাৰণে মন কৰিছে।
হয় হয় আপু নিশ্চয় যাব আপুনিও কেতিয়াবা টাইম পালে।
হয় হয় যাম যাম।
হয় আপুনি গুৱাহাটীত ফুৰিছে গৈছে গুৱাহাটীত কি কি দেখিলে চালা?
গুৱাহাটী চাইন্স মিউজিয়াম দেখিলো তাৰপিছত পলটন বজাৰত গলো তাতে অলপ হেৰি বে মানে সস্তাত পায় আৰু। কাপোৰ চাপোৰ বস্তু চস্তু, পান বজাৰত গ'লো তাৰপিছত আমিন গাঁও ফুৰিলোঁ, তাৰপিছত মালিগাঁৱত ফুৰিছোঁ। আৰু আকৌ আপোনাৰ হেৰি কেইটামান ৰেষ্টুৰেণ্টত গলো। তাতে খোৱাবিলাকো খালো ভালে লাগিছে। আমিন গাওঁ এটা গাওঁ জাগাত গৈছিলো তাতো ভাল লাগি- ছে গছ-গছনি পথাৰ একদম ধুনীয়া। মানে গাঁৱৰ নিচিনা দাদা আছিল আৰু সেইটো।
হয়।
তাতে গ'লো, ভাল লাগিছে তাতে, সৰিয়হৰ ফুলৰ মানে ই আছ ছিলে আপোনাৰ সৰিয়হ ফুলৰ বাগান আছিলে, পথাৰ আছিলে। তাৰপিছত আপোনাৰ হেৰি মাকৈৰ বাগান আছিলে। চাহ গা চাহ পাতৰ বাগান আছিলে। বহুত ধুনীয়া লাগিছে, এইটো বাগানবিলাকত গৈছোঁ, ফটো লৈছোঁ। আকৌ আপোনাৰ আ আকৌ তাতে পাথাৰৰ অলপ আগত গ'লে এটা নদী আছিলে
হয়।
নদীতো গৈছোঁ, নদীত গৈ কিনে বহুত ভাল লাগিছে, পানীটো আছিল ঠাণ্ডা অ' তাতো গৈ কিনে অলপ হেৰি কৰিলো। তাৰপিছত তাৰপিছৰ দিনা মাহীৰ ঘৰত থাকিলো তাৰপিছৰ দিনা আপোনাৰ হেৰি আকৌ এটা পাৰ্কত ফুৰিব গ'লো। এই আপোনাৰ উমানন্দ নেচনেল পাৰ্ক বুলি উমানন্দ বুলি কয়। গুৱাহাটীত আছে, তাতে গ'লো নতুনকে পাৰ্ক বনাইছে তাতে ফুৰিলোঁ। তাতে জুবিনৰ ষ্টেচু আছিলে, জুবিনৰ বাৰু ষ্টেচু মূৰ্তি চব জাগাতে ফটো চটো, তাতে আছিলে তাত ফটো চটো লৈছোঁ আকৌ যে নাঁৱত যে ফেৰী ফেৰীটো উঠিলোঁ, ফেৰীত টিকেট কাটিছোঁ, ফেৰীত উঠিলোঁ, ফেৰিত উঠি কিনে ফুৰিলো, আকৌ ফেৰীত আপোনাৰ এ, ফ্ৰুট, ফ্ৰুট চেট বুলি যে কয় মানে ফলে দে বনাই কিন চব ফল মিলাই কেনে বনাই সেইটো খাইছোঁ। সেইটো খাই টাই কেনে আকৌ উমনন্দ গৈ কেনে ফুৰি চুৰি আহিলোঁ।
আহি কেনে ঘৰত আহিলোঁ, ঘৰত আহি কেনে আকৌ আপোনাৰ কাপোৰ চাপোৰ ঠিক চিক কৰি কেনে তাৰপিছত অলপ কিবা ৰেষ্ট চেচ লৈ কেনে ঘৰত থাকিলোঁ আৰু। কিন্তু জাগাত মই গ'লো
এইবিলাক জাগাত কিন্তু গৈ কেনে বহুত ভাল লাগিলে আৰু তাৰে মানুহবিলাকো বহুতেই ভাল আছিলে। তাৰ ব্যৱহাৰ, আচাৰ পাতি, ব্যৱহাৰ বহুত ভাল আছিলে। ইমান ভালকে ৱেলকাম কৰিছে, গ্ৰিটিংছ কৰিছে। আৰু ইমান ধুনীয়াকে মানে কথা বতৰা পাতিছে। মানে অসন্মান কৰা নাই আৰু মানে সন্মান দি কেনে কথা পাতিছে আকৌ আপোনাৰ। কিবা এটা নোৱাৰিলে বা নাজানিলে সুধিছোঁ। কিবা এটা নোৱাৰিলে, নাজানিলে যেতিয়া সুধিছোঁ ধুনীয়াকে কৈ দিছে আৰু। সেইটোৱে ভাল লাগিছে।
বহুত ভাল। ময়ো গুৱাহাটীত ফুৰিছো, এ, যুন টো আপুনি গৈছে য'ত উমানন্দ ওচৰত আছে। তাতে পাৰ্ক নতুন বনাইছে হয়নে? হয়। তাতে ময়ো গৈছিলোঁ, বহুত ভাল জাগা, তাতে মানে বহুত ওম ধুনীয়া ধুনীয়া ফুল গছ গছনি। আৰু জ বহোৱা জাদা। আৰু চেলফি পইণ্ট এনেকুৱা বহুত ভাল ভাল বনাই থৈছে আৰু ডিজাইন। আৰু সৰু সৰু ল'ৰা ছোৱালী। খেলিবৰ কাৰণেও মানে অলপ কি জোগা বনাই দিছে হয়নে?
হয়ঁ হয়ঁ।
অঁ বহুত ধুনীয়া জেগা এইটো অঁ আৰু গুৱাহাটীতকে কি কিৰ
আমাৰ ইয়াতো মানে ধৰি লওক না আমাৰ ইয়াত ওচৰতে এটা মানে সৰুকে আপোনাৰ হেৰি বনাইছে আৰু। পোৱালিবিলাকক খেলিবৰ কাৰণে মানে এ ঝুলনা তুলনা।
হয়ঁ হয়ঁ।
লাইট লাইট বনাই দিছে আৰু মানে হা।
পাৰ্ক নিচিনা হয় নে?
হা হা
পাৰ্ক পাৰ্ক নিচিনা সৰু চো ল'ৰা
অঁ অঁ সৰু সুৰা পাৰ্ক নিচিনা মানে অলপ ফ্ৰী আৰু সোমাব পাৰি আৰু মানে বিনা পইচা দি কেনেক বুজিছা।
হয়ঁ।
দুটা তিনিটা বস্তু লগাই দিছে আৰু, ধুনীয়াকে আমাৰ ইয়াৰে পোৱালিবিলাক খেলে কেতিয়াবা আমিও যাওঁ আমিও খেলো। ডাঙৰ হৈ গ'লে কি আছে মানে ভাৱটোতো এতিয়া সৰুৱে আছে না।
হয়ঁ হয়ঁ খেলিব লাগে অলপ এক্সাৰচাইজো হৈ যায়।
উমঁ অলপ এক্ৰচাইজ হৈ যায় গাটো অলপ ভালো লাগি যায় সেইটোৱে আক যাওঁ। আৰু এনেই গুৱাহাটী আৰু নগাঁও যাওঁতে ফুৰোতে বহুত কিবা কিবি চালো আও। ডাঙৰ ডাঙৰ ৰাজ হাঁহ চালো পানীত, ভাল লাগিছে বগা বগা, ফটো,,, চুপা চাই কেনে বিৰাট ভাল লাগিছে। আৰু ধুনীয়া ধুনীয়া কৱ। ঐ চিনাৰী, আকৌ পৰ্ট্ৰেট বিলাক ফটো বিলাক। আকৌ আহোতে সময়ত কিন্তু ৰাস্তাত এটা মানে হেৰি পাইছিলো মানুহ এটা গীত তাত লৈ কিনে মানে গান বজাই আছিলে, ইমান ধুনীয়াকে,,, গান গাইছে ইমান ধুনীয়াকে গান বজাইছে। আমি মোৰ মা মই আৰু আমাৰ পৰিয়ালৰ সদস্যবিলাক আমি ৰখিকনে শুনি আছোঁ। তাৰ গাত
হয়ঁ!
এ ভাল লাগিছে আৰু মানে তাৰ গানটো সি গাই আছিলে জুবিনৰ গানে গাই আছিলে। আছিলে মায়া গানটো শুনি কিনে ইমান ভাল লাগিছে আমি ৰখি কিনে গান,, গানটো শুনি আছো।
মই' বহুত ভাল।
তাৰ পিছত অলপ দেৰি পাছত গান চান শুনি কেনে আমিও আৰু ঘৰতে আহি গ'লো আৰু। সন্ধিয়া হৈ গৈছিল পিছত বেছি ৰাতি হলেওতো,,, মানে ছোৱালী মানুহ যেতিয়া আৰু, এনে আমিও ঘৰত আহি গ'লো আৰু।
জুবিনৰ গান মানে এ চব জেগাতে চলে মানে এ জুবিনৰ গান। তো আমি যেতিয়া দুখ হওঁ সেই টাইমত,,, শুনো যেতিয়া ফূৰ্তি হওঁ সেইকাৰণ অৱ তো সে টাইমত আমি শুনো। মানে জুবিনৰ টাইম এনি টাইম মানে ফেভাৰট হৈ যায় মানে। দুখ হ'লিও আৰু ফূৰ্তি হ'লিও তাৰ গান শুনি কিনে
মানে ফেমাছ এতিয়াতো আৰু বেছি ফেমাচ হৈছে।
হয় হয় হয় হয় অ ঠিক আছ-
ঠিক আছে দিয়ক আৰু আপোনাৰ লগত কথা পাতি ভাল লাগিছে দিয়ক।